হেল্ল' অ বাইদউ। কক।
অ' বাইদেউ।
অ' কোৱা।
বাইদেউ আছে নে।
অ' আছিলো। তুমি কি কৰি আছা। মই ইনেই আছিলো মানে, আচাৰ নিবলৈ আহিছিলে মানুহ এজন। দি পেলাই পঠাই লৈছো এতিয়া আছো ক'লে ইনেই। হেল্ল'।
অ'।
অ' শুনিছানে মোৰখিনি।
হেল্ল'।
হেল্ল'।
হেল্ল, বাইদেও শুনিছে নে।
অ' শুনি আছো কোৱা।
অ'হেৰি এইয়া আচা বনোৱা হৈয়ে আছেনে।
অ' আছিলে
অ' কিমান মান আছে বাৰু।
আছে এতিয়া অলপমান। টেমাও আছে পেকেটো আছে এনে হে আছে অলপমান।
হেৰি, আচা অলপ লাগিছিলে।
অ' কিমান মান বা
কিমান মান মানে, হেই এনে বটলত ভৰোৱা হৈ আছে নে নে পাঁচ কেজি মান লাগিছিলে মানে।
অ' টেমাহ আছে। দুশ গ্ৰামৰ আছে এশ গ্ৰামৰ আছে এক কেজি আছে পাঁচ কেজি নাই বাৰু দুশ গ্ৰামৰ এশ গ্ৰামৰ সনেকুৱা আছে অ আছে নেমু আম আমলখি জলফাই
অ
ত বা আকৌ তোমাৰ কঁঠাল আছে
উম
শুকান মাছো আছে আছে আছে
অ হে কৰিবা ভোট জলকীয়া হটো অলপ সৰু সৰু পেকে পেক কৰি দিবা সৰু বটলৰ তাৰপিছত পাঁচ কেজি নেমু টেঙা আ চাই অলপ আৰু আমাৰ আমো অলপ লাগিব
অ অ কিমান সময়ত আহিবা তুমি
ইমান সময় মানে হেৰি বাৰটা বাজিলে দুটামান বাজি যাম বাইদেউ
অ অ দুটামান বাজিব ন অঁ অ আছোঁ বাৰু মই ঘৰতে অঁ বাকী তুমি এতিয়া কি কৰি আছা
দোকানতে আছো
অহ অ তাৰপিছত দোকানত কি কি আছে বা তোমাৰ
অ দোকানৰ সকলোখিনিয়ে আছে অ এই এয়া
ষ্টেচনোৰী বস্তু নে নে তোমাৰ বেলেগ কিবা বেলেগ দোকান খাও মনি অ অ অ
উম উম দোকানতে থাকোঁ মই সে আচাৰ অলপ মানে দৰকাৰ হৈ আছিলে মানে সেইকাৰণে আপোনাক ফোন কৰিছিলো
বিক্ৰী কৰিবৰ কাৰণে পাৰিবা এতিয়া মানে পলিথিনৰ পেকেটো আছে দহ টকীয়া আমি মানে সেইটো দহ টকীয়া মানে তোমালোকে দোকানত বেচিলে দহ টকা বেচিব পাৰিবা বাকী খিন ধৰ আমি আঠ টকা সাত টকা তেনেকে পেলাই দিও কমকৈ বাকীখিনি তোমালোকে দোকানত কিমানকে বেচা সেইটো তোমালোকৰ কথা আৰু এ এক কেজি ভোট জলকীয়াতো কেজিয় পাবা টেমাহ তাপা বেলেগ আছে সেই একেজি টেমাহে পাবা বেলেগ সৰহকে থকা নাপাবা মানে একলগতে পাঁচ কেজিকে তুমি টেমা নাপাবা সেইটো মানে থওঁ যে প্ৰায় মানুহে নিবিচাৰে যে সেইটো
হেৰি ঠিক আছে কাম এটা কৰিব আপুনি আমৰ পাঁচ কেজি পেকিন কৰি থবা আৰু নেমুঅ তাৰ পিছত এই ভোট জলকীয়াাতটো সৰু সৰুকে বয়ামত ভৱাই পেলাই ধুনীয়াকে থ ধৰিবা
অ পঞ্চাশ গামকে পঞ্চাছ গ্ৰামকে থৈ দিম আও অ পঞ্চাশ গ্ৰামকে থলেও ধৰা তোমাৰ হেৰি হ'ব
অ কিমান মান হ'ব বাৰু
কেইটামান পেকেট লাগিব পঞ্চাশ গ্ৰাম কে হলে
অ
পেকেট কেইটামান লাগিব তোমাক পঞ্চাশ গ্ৰামৰ
পঞ্চাশ গামৰ। লাগিব দিয়া হেৰি মিনিমাম পঞ্চা পঞ্চাশটা মানে আনিব লাগিব বেছিকৈ লাগিব নে?
অ', অ', দুটি কাৰণে হে, পঞ্চাশ া লাগিব ন? অঁ অঁ। তুমি এনে দোকানত যে আছা তুমি কৰ্মচাৰী ৰখা নাই নে তুমি অকলে দোকান চম্ভালিব পাৰা? অ, দোকানখনত চম্ভালিবলৈ তোমাৰ অকলে তুম থকা নে নে বেলেগ কৰ্মচাৰী ৰা
মানুহজনো থাকে মইও থাকো।
অ', অ'।
দুজনে।
অঁ। দুইজনে থাকা আৰু।
উম
এক বা, অ। আমৰটো তোমাক পেকেট লাগিবনে নে কি? বী জলকীয়া দুপেকেট লাগিব নে আমৰটো লাগিব কোনটো পেকেট লাগিব তোমাক?
টো দিবা। উম।
নহয় যি পঞ্চাশটা যে তুমি পেকেট বিচাৰিলা আমৰ এই ভোট জলকীয়া সেইকেইটা ভোট জলকীয়া দিম নে আমৰ অিল ন নে কি সেইটো, সেইটো ভোট জলকীয়া দিম ন? অঁ, অঁ। সেইটো ভোট জলকীয়া হ'ব পঞ্চাশটা। আমাৰ আচ তোমাৰ এক কেজি এক কেজি টেমা হলে তোমাৰ ধৰা পাঁচটা।
অ পাঁচ পাঁচ কেজি পাঁচ কেজিকে দিবা সেই দুতটা, আমৰটোৱে আৰু নেমুটোৱে।
অঁ, অঁ।
এ বিয়া মানে অৰ্ডাৰ আছে যে।
অ', অ', বিয়া অডাৰ অঁ, অঁ। বিয়য়া ক'ত আছে গাঁৱতে নে বেলেগত?
গাঁৱতে আছে বিয়াখন।
অ', অ', তুলনি বিয়া নে বৰ বিয়া?
হে হে?
তুলনি বিয়া নে ব বিয়া
তুলনি বিয়া
অঁ অঁ
আজি শুনাচোন
অঁ কোৱাচোন
এইয়া কাপোৰ ফেব্ৰিকৰ কাপোৰ দুযোৰমান পাম নেকি
অঁ পাবা
এনে কটনৰ আছে তেনেহলে কি আছে
কটনে আছে এ সেইবিলাক মানে বনাই অৰ্ডাৰ আহিলেহে বনাই কৰি দিওঁ যে এনে আমি কটনতো মানে ৰাখি পেলাই থৈ দিম বনাই কৰি থৈ দিম তেতিয়া দৰকাৰ হলে কাৰোবাক দিব পাৰো আৰু বাকী খিনি আকৌ দামতটো মানে মানুহ চবেই নিব নুখুযে যে
অঁ
সেইটো কাৰণে
হেৰি কৰিবা কটনৰ কাপোৰ দুজুমান থৈ দিবা
উম উম
মই ডিজাইনটো চাই পেলাই লৈ আহিম বাৰু আছে সৰুকে
অঁ সৰু ডিজাইনো আছে ডাঙৰ ফুলওঁ আছে তুমি ধৰা যেনেকুৱা লাগে আৰু তোমাক
অঁ
উম তাৰ পৰা নাই নাই নাযাওঁ ঘৰতে আছো মই হয় মিছা বনালে কৰিলেও টাইম লগত নহয় বলোমেেটিন লগা হ'ল পেকেকখিনি বনাওঁতে মোৰ সময় লাগিব নহয় এতিয়া সেইখিন কওঁতে সময় আকৌ টেমা বনাওঁ তুমি যদি দুটামান বাজিলৈ আহি পোৱাহি মোৰ সেইখিনি কৰওঁতে টাইম লাগিব নহয় এতিয়া মান মই অকলে কোৰো মানুহজনো নাই মানুহজন থাকিলে বা তেখেতৰ লগতে হাতা পতা কোৱা যায় ইয়াত তেখেত নাই যে সেই তো কাৰণে তোমালোকৰ তাতহে আৰু বেলেগ দোকানৰ সুধি চাবাচোন আচাৰ চোচাৰ লয় নেকি বা কাপোৰৰ দোকান যদি আছে তাহতো সুধি চাবা কাপোৰ কানে লয় যদি তেতিয়া ধৰা মই সেনেকে পেলাই দোকান পালে মোৰ কাৰণে ভাল হয় একেলগতে গোটেই খিনি দি দিব পৰা যায় কেইবাৰতে এড্ৰেছটো দি দিবা তেতিয়া মই তেনেকৈ তালালৈ যাব পাৰিম তোমালোক তাতে দি থৈ আহিবগৈ পাৰিম
অঁ জনাম বাৰু সেনেকুৱা মানুহ পালে বাৰু উম
তাৰ বাদেও আৰু কিছুমান বস্তু আছে বাৰু পিছত জনাই থাকিম মই তোমাক কেনেকুৱা কি পাওঁ অঁ তোম দোকানখন এতিয়া সেই গাঁৱৰ মাজতে ভাল
চলে চলে
অঁ অঁ
চলি আছে গাওঁ জেগাত
উম উম হা গাঁৱ জেগাত এনেকে চলিব ন অ মই এইখিনি অকমান গাঁৱৰে পৰে বাৰু তাৰ হেৰি নহয় ইমান মানে সে
কেনেকুৱা ভালে চলি আছেনে
অ আচাৰপোনাক ভালে চলি আছে হে অৰ্ডাৰ আহিলে দিওঁ বা আমি নিজে মানুহজনে যদি কেতিয়াবা এলাহ নকৰে দোকানত দিব গ'লে তেনেকে হয়।
হেৰি আপুনি শিকাব নেকি অলপ বেয়া নাপায় যদি আচাহ বনোৱা কিবা বনোৱা
অ শিকাবোৰ পিচালো শিকাব পাৰি যদি ত তেনে তেতিয়াহ'লে মই শ কাই দিম আৰু
অ এনেই যাব লাগিব আপোনাৰ তাত মান শিকিব মানে
যাব লাগিব মানে তুমি ফোন এনেকে ফোন কৰি পেলাই সুধিলেও হ'ব নহতে মই কথাখিনি কৈ দিম তুমি কিমান পৰিমাণৰ কি দিয়া কৈ দিয়াৰ পিছত তেতিয়া তুমি ধৰা শিকি ল'ব পাৰিবা এতিয়া আমি আমোতে বনালে এক কেজি আম আমি জুখি মাখি যদি এক কেজি কাট কুটি কুটি দ সেইখিনি ধৰা গৈ পেলাই আধা কেজি বা তিনি পোৱা মান থাকি দি বনালে কৰিলে সেইখিনি তাতে আমাৰ আকৌ মছলাখিনি লাগিব তেল লাগিলে এইখিনি গোটেই খিনি মিলাই কৰি লৈ পেলাই আমি মানে তেলখিনি মছলাখিনি আগ ধৰি ভাজি লওঁ আমখিনি তাতে দি দিওঁ এনে থাকে পেলাই মানে অলপমান খাটনি আছে যদি শিকো বুলি কৰা আও শিকাই দিব পাৰিম আউ তুমি যদি নিজে বনাম বুলি ভবা মানে খৰচ অকনমানো হয়। চলাপাতিখিনিৰ লগত তেলখিনিৰ লগত বা কিখিনি বাৰু খৰচ নাই ইমান। মচলা। তেল নিমখ খিনিয়ে
উম শিকি লোৱাটো ভাল আৰু।
অ অ। অ সুধিলে ভালে হ'ল কেতিয়াবা তুমিও কেতিয়াবা ঘৰতে খাবলৈ অকণ বনাই কৰি টেষ্ট কৰি চাব। কৰিবা। সেইখিনি বনাই গয় খোৱাৰ পিছত যেতিয়া নিজে ভাল লাগিলে তেতিয়া আকৌ নিজে বনাই পেলাই কিনি ল'ব পাৰিব আৰু। তেতিয়া নিজে বিক্ৰী কৰিব পাৰিবা। নিজে বনাই কৰিলে বিক্ৰী কৰিবলৈও ঘৰতে সুবিধাটো হ'ব। মানে আচাৰ বনাকে হ'লে ভাল ৰ'দ লাগে আৰু। ৰ'দটো ভাল হলে
উম।
তেতিয়া মানে তোমাৰ আচাৰ খিনি প্ৰব্লেম নিদিয়ে বহোত
বাৰু আপোনাক কথা পাতি ভাল লাগিলে বাৰু এদিনালই পাতিম বাৰু।
অ অ।
নিয়মবিলাক ভালকে শিকি বুজি ল'ম বাৰু।
অ অ হ'ব দিয়া।
অ ঠিক আছে ৰাখিছো হা।
অ হ'ব দিয়া।